হেল্ল' অহ
কি কৰিছা?
এতিয়া এই পানী বটল এটাত পানী খাই আছো গৰমত।
পানী খাই আছা অ গৰম গৰম যিমান পৰিছে পানী ভালকে খাবা দেই।
উম
উ উম বহুত মানে জৰুৰী বস্তু হয় ন পানী খাব লাগে।
বদিত লাগে ন বহুত।
অ অ আমাৰ শৰীৰত শৰীৰৰ কাৰণে মানে পানীটো লাগে আৰু নিয়মীয়াকে যদি পানী খাই থকা হয় নহয় আমাৰ মানে বেমাৰ আজাৰবোৰ অকমান মানে কমি থাকে। বুজিছা আৰু
গম পাও মই
অঁ শৰীৰটো আৰু চাফা হৈ থাকে পৰিষ্কাৰ হৈ থাকে ভিতৰ তিনি অ আমিতো বাহিৰৰ শৰীৰটো আমি গা ধুই চাফা কৰি লব পাৰো হয়ে নাই? কিন্তু ভিতৰখনতো ধুৱাব নোৱাৰোঁ সেইকাৰণে পানী খাব লাগে।
অঁ
উম
সেইটো পানীয়ে আমাৰ পৰিষ্কাৰ কৰে।
উম পৰিষ্কাৰ কৰি ৰাখিব।
ডেইলি দৈনন্দিন জীৱনত মানে আমি ডেইলি কেনেকে পানীটো খাব লাগে গম পোৱা নেকি?
পানী ওজনৰ হিচাপত খাব লাগে দেই। এটা মানে হিচাপ আছে আৰু মই হিচাপটো এতিয়া সঠিক কে তোমাক কব নোৱাৰিম হ'লেও মানে ধৰা পঞ্চাশ কেজি, ওজনৰ যদি এজন মানুহ আছে সি দিনটোত আঢ়ৈৰ পৰা তিনি লিটাৰ ভিতৰত পানী খাব লাগে তেনেকোৱা এটা কেলকুলেশ্যন আছে আক চ বডিটোত মানে সিমানখিনি পানীৰ প্ৰয়োজন হয় আৰু উম
কিন্তু গৰমৰ দিনত কিন্তু আমাৰ বডিৰ পৰা যেনেকে ঘাম পানী ওলাই পানীটো বহুতখিনি ওলাই যায় ন অলপ বেছি খাব পাৰি মানে
উম খাব লাগে। খাব লাগে পানী খোৱাটো ভাল তুমি পিছে অ খোৱা নে পানী?
পানী খাওঁ বাৰু কিন্তু ইমান বেছি নহয়গৈ এক লিটাৰ হয়গৈ আৰু
অহ মই তোমাৰ ৰাতিপুৱা শুই উঠিয়ে পানী খাওঁ হা প্ৰথম আৰম্ভণি তোমাৰ আধা লিটাৰ আধা লিটাৰ গৰম পানী খাও। তাৰ পাছত দিনত বাৰু মাজে সময়ে খাই থাকো। তথাপিও তিনি লিটাৰ নহয় গৈয়ে চাগে গোটেই দিনটোতো উম উম কিন্তু ৰাতিপুৱাই মানে সেইয়া আৰু আধালিতা খাবলে যত্ন কৰো এতিয়া মানে সেইটো অভ্যাসেই হৈ গ'ল আধা লিটাৰ পানী খাই দিওঁ ৰাতিপুৱা শুই উঠি। তাৰপিছত পেটটো মানে যৰা পৰিষ্কাৰ হৈ যায়। আৰু এনেকে যদি পানী খোৱা যায় তোমাৰ গেছৰ যদি থাকে নহয় কিছুমান অসুবিধা অ সেইবোৰ মানে আঁতৰি যায় আৰু তোমাৰ অ স অ হয় পৌচ প্ৰস্তাৱ সেইবোৰ মানে চাফা মানে ভালকে হ'ব তোমাৰ মানে ধৰা আৰু ভাল লাগিব আৰু পানী ভাল সতেজ এটা অনুভৱ হ'ব আৰু। উম।
তেনেকোৱা কাৰণে ইম্পৰ্টেণ্ট ন বহুত বেছি
বহুত বেছি আৰু আমাৰ।
তেতিয়াৰ পানীটো খাবলে লাগে খালে
অ পৰিষ্কাৰ পানী খাব লাগে অ হয় আমাৰ শৰীৰটো আকৌ সত্তৰ শতাংশ পানীৰে ভৰপূৰ
উম
সেইকাৰণে পানী লাগে মানে
হয় আৰু তুমি এতিয়া বৰ্তমান কি কৰি আছা
আজি মানে কালি সন্ধিয়া মই মোৰ লগৰ ছোৱালী এজনীৰ ৰুমলে আহিলো এতিয়া ইয়াতে আছো বাৰু অকণমান পিছত অ অ অকমান কামতে বাৰু। বহুত দিন লগো পোৱা নাই। তাকে আৰু এ লগ পাই যাওঁ বুলি থাকি যোৱাই হ'ল। উম কেনেকুৱা।
তাৰপিছত আৰু বেলেগ কিবা প্লেনিং
উম অকনমান বজাৰৰ ফালে ওলাই যাম বুলি ভাবা হৈছে আৰু।
কিবা ল'ব লয় নে
উম সৰু সুৰা বস্তু দুটামান উম উম
আৰুতো আজিতো ছানডে' হয় ত' বেলেগ একো মানে মুভি চভি প্লেনিং নাই নেকি
মভি তই আহি আছে ন ককা দেউতা হাতী আৰু নাতি অসমীয়া
অ অ, এইখন লাগিছে আৰু চুপা চুপি কি বুলি এখন আছে সেইখন চাগে লাগে আছেনে সেইখন চাগে আছে জানো
হল চাগে হল হোৱাৰ পাছতহে অসমীয়া ছবি খনৰ পাছত সিখন তেনেকে ৰিলিজ দিয়ে ন মোৰ। এইখন ককা দেউতাখন চাবলৈ ইচ্ছা আছে দেই। কিন্তু আজি চাগে মানুহ বহুত ভিৰ হব সেইকাৰণে যাবলৈ মানে মন। যোৱা নাই আৰু।
অ
নাই দিয়া যাম থাকিবই যিহেতু এমাহটো থাকে ন।
ককা দেউতা নাতি আৰু হাতী তাত আছে চাগে উৎপল দাস আছে আৰু সেইজন কংকনা অ প্ৰীতি কংকনা ভাল লাগিব চাগে। হয়
ভাল লাগিব
চাব পাৰি মই যাম চাগে কি চ এনে কি চিনেমা চাই ভালপোৱা তুমি
চাওথৰ চউথৰ মুভি বিলাক ভাল লাগে আৰু তোমাৰ মই অকমান মানে জমনি চিনেমা চাবলৈ ভাল পাওঁ দেই। কেনেকে এণ্টাৰটেইনমেন্টৰ কাৰণেইটো চিনেমা চাবলৈ যাওঁ ন সেইটো কাৰণে মানে জমনি হাঁহি উঠি কথা যদি চিনি থাকে মই সেইখন চিনেমা ভাল পাওঁ চাবলে।
আচ্ছা আৰু অসমীয়া চিনেমাবোৰ
অসমীয়া চিনেমা আচলতে এতিয়া আবেগতে চাবলে যাও ন অসমীয়া চিনেমা কিন্তু আমাৰ মানে ষ্টৰি হওক বা উম ষ্টৰি বিলাক মানে ধুনীয়া ধুনীয়া হয় কিন্তু ইটোৰ লগত সিটো মানে চিন সংযুক্ত নহয় নিচিনা এটা অনুভৱ হয় মানে। চিকুৱেঞ্চবিলাক মানে তোমাৰ এইটি পাৰ্চেন্ত হয় যদিও মানে নাইন্তি পাৰ্চেন্ত সেইটো মানে ভাল হৈছে বুলি কব নোৱাৰি।
আচলতে আমি এডভান্সত বহুত যাওঁ ন আমি হিন্দী চিনেমা হওক চাতৰ হওক কিছুমান ইমান হাই লেভেলত মানে হাই লেভেল মানে হলিউডৰ জহৰটো আৰু হাই লেভেল থাকে। কিন্তু এ আমাৰ হিন্দী চিনেমা খিনিত মানে বহুত ধুনীয়াকে মানে উপস্থাপন কৰে মানে।
উম্।
উ ডাইক্টৰ বোৰ ভাল থাকে মানে ত সেইটো কাৰণে আমি ইয়াত কমি অনুভৱ কৰো ক ইয়াত। অসমীয়াত।
অ কিবা এটা অনুভৱ কৰো কিন্তু আগতেওতো বহুত চিনেমা অসমীয়া চাইছো আমি মুনিন বৰুৱাদেৱে যিমান কেইখন চিনেমা বনাইছিলে সিয় দিয়া নিয়া তাৰপিছত আৰু কন্যাদান সেইবোৰ সেইটো সেইটো সময়ত যোনখিনি চলিছিলে তোমাৰ সেই মাঘত মামনী বিয়ালৈকে তেতিয়াওতটো অসমীয়া চিনেমা এটা ধুনীয়া জয় যাত্ৰা ন। সেইটো সময়ত কিন্তু সেই অনুভৱটো হোৱা নাছিলে। কাৰণ তেতিয়া মানে যিকেইটা চিন দেখাইছিলে অলপমান লাহে লাহে চিন বোৰ দেখুৱাইছিলে মানুহৰ মনৰ ভিতৰত সোমাই যোৱা কে আছিলে।
হয় হয়।
উম। কিন্তু এতিয়া মানে বহুত ফাষ্টত দেখায় ত কোনোবা খিনিত মানে কানেকচন হৈও পিছত মানে কানেকনটো নাই সেনেকুৱা অনুভৱ হয়। তুমি চিনেমাখন চাই থাকোতে ঠিকেই লাগিব হা কিন্তু পিছত পিছদিনাখনেই তুমি চিনবিলাক পাহৰি পাহৰি যোৱা নিচিনা হৈ যায়। হয় নাই তুমি সেইটো মন কৰ সি কৰিছা নাই মোৰ ক্ষেত্ৰতো অ তেনেকুৱা হয় কিন্তু চাউথৰ বা বেলেগ ধৰা চিনেমাবোৰ মানে এ চিন বিলাকে মানে স বহুৱাই থয় মনত বহুত দিনলৈকে।
অ।
উম্ সেই মানে সেই অসমীয়া চিনেমাত মানে এতিয়া মানে মই সেই বস্তুটো অ অভাৱ অনুভৱ কৰোঁ আৰু। ষ্ট্ৰং হোৱাগে নাই।
সেইটো হোৱাগে নাই সেইটো এডভান্স লেভেলত হ'ব লাগিব, অলপ তেতিয়া এডভান্স লেভেল বুলি নহয় আগৰ কিছুমান আগৰ যে মানে যুগটোৱে বেলেগ আছিলে ন, সেই মানে চিন্ত ধাৰাাবোৰ হেৰিবোৰ অলপ বেচি গভীৰকে ভাবিছে
অ গভীৰকে ভাবিছিলে। আৰু তোমাৰ আমাৰ মানে সেই যিবোৰ চিনেমা আছিলে, আমাৰ সমাজত হৈ থকা চলি থকা সমাজ ব্যৱস্থা খনকে উপস্থাপন কৰিছিলে ন, কিন্তু এতিয়া চাগে কোনোবা খিনিত আধুনিকতাৰ পৰশ দিবলে যাওঁতে বেছি আধুনিক হৈ যায় যাৰ কাৰণে মানুহৰ মনত চুব নোৱাৰে তেনেকুৱাও এটা অনুভৱ আছে
সেইটোয়ে
উম কিন্তু অসমীয়া চিনেমা গোটেই কেইখনে চাই তোৰ এতিয়ালৈকে যিমান আহিছে হয়টো এখন দুখন থাকি যাব পাৰে কিন্তু মানে চাবলৈ যাওঁ সেইটো আৰু আৱেগতে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো ভাল হওঁক উন্নত হওঁক সেইটো আশা সামনত ৰাখি মানে চাবলৈ দৌৰি গ মানে গুচি যাওঁ আৰু উ এক্সপেক্টেশচন সদায় ৰাখো যে এইখন চিনেমা আহিছে আগৰখনত চাগে অলপমান উন্নত হ'ব উ তেনেকুৱা বিদুৰ ভাইৰ চিনেমাখন কিন্তু ভাল আছিলে দেই তাত মানে মানুহৰ মান মানুহ আহ সাধাৰণ মানুহক মানে চুব পৰা চিনেমা আছিলে
উম তাত আচলতে সেই সেইটোৱে কাহিনী, আৰু গাঁৱৰ পৰিৱেশ এটা কাহিনী লৈয়ে সে বস্তুটো বনাইছে
উম উম উম উম নাই টাউনৰ কাহিনীক লৈও তুমি দেখুৱাব পাৰা কিন্তু তাত থকা যোনবোৰ চিন থাকিব ন, সেই চিনবোৰ মানুহৰ মনত মানে সোমাব পাৰিব লাগে কথাটো সেইটো চ ডাইলগ বিলাক যোনখিনি থাকিব বা সেইবোৰ আৰু উ
বিদূৰ ভাই খন ভাল লাগিছিল, সেই কৰোণাৰ দিনৰ কাহিনীক লৈ আকৌ গোট আত আত্মসহায়ক গোটৰ পৰা হেৰি চব মানে সোমাই আছিলে ন তাত
উম সেইবোৰ সোমাই আছে। এই জুবিনদাৰ ৰৈ ৰৈ বিনালে খনৰ চিনকেইটা কিন্তু ভাল দেখুৱাইছে দেই। এতিয়া ধৰা অহ আৰু আশ্চৰ্য্য বৰপাত্ৰ সি বৰ ধুনীয়া এক্টিং কৰিছে, এক্টিঙক চবেই ধুনীয়া কৰিছে উম ভাল ক
হেৰি এতিয়া নতুন নতুন হেৰিখনন কি আছিলে চুপা চুপিখনে কিমান কি কৰিলে জানো কিমান ন নকৰ নাইন কৰ নে কিমান
উলালে
অহ হেৰি হৈছে বোলে
উম
অহ সেইকাৰণে অলপ কমাই আছে মানে। আগৰ এপিছত কেইটা আছিলে ন? অ সখনোৰ নহ'ল মই চোৱা নহ'ল কিন্তু কেনেকুৱা কি বনাইছে নাজানো ভাল বুলি কোৱা হৈছে আৰু। কিন্তু আগৰ যোনবোৰ এপিচড কেইটা আছিলে মানে
উম
সেইকেইটা কিন্তু ভাল লাগিলে
আমাৰ জীৱনৰ মানে সেই কলেজৰ দিন কলেজৰ নহয় স্কুলৰ দিনকেইটা মানে এ পোৰা ধুনীয়াকে উপস্থাপন কৰিছে মানে
হুম হয় নেকি অহ মই কিন্তু চোৱা নাই দেই, নাই চোৱা নাই চোৱা
একদম মানে তুমি একজেক্ট তোমাৰ লাইত কেনেকে কেনেকে কি কৰিছিলা কলেজ স্কুলত গৈ কাক ভাল লাগিছিলে কি সেইবোৰ চব মানে
অঁহ এড এড এডভাৰটাইজটো অকণমান চাইছোঁ কিন্তু চিনেমাখন চোৱা নাই।
এই দিবলে আছে তাৰ হেৰি কেইটা
উম ইউটিউবত ভাঙি পাতি দেখাব পাৰে দেই কিছুমান কিন্তু চিনেমা বুলি ক'লে আচলতে সময়তো নিমিলেগে
অহ চিনেমা এটা এটেচ হৈ যায় ন বস্তুটো
উম, দোকানে
তেনেহলে ককা দেউতাৰ নাতি আৰু হাতীটো টো সেইটো চাবলৈ যাবা মানে।
উম, যাবা নেকি লগতে।
আ-আ চাও কি হয়।
অ, লগ অ, আৰু আমাৰ লগৰ মানে যাম আৰু আমি। লগৰ- লগৰবিলাকতে কথা পাতিছো আ তেনেকে আৰু যাব পাৰা।
ময়ো লগৰ ক'ব লাগিব তেনেহ'লে একেলগে যদি মিলে চাব পাৰি ন
চাব পাৰি পাৰি
অহ
উম
তাৰ অহ